হেল্ল'।
হেল্ল। অ, শুনি পাইছো।
মই যে তোৰ আৱাজটো শুনা নাই।
হেল্ল' হেল্ল' এতিয়া পাইছা?
অ এইটো কানেক্ট হৈ আছিল ক।
ভাত খালি না?
উ চচ্ আছিল নে নাছিল। চচ্চ নাছিল নেকি?
উম। ধুনীয়াকে হুবলেহে মন গৈছে মোৰ।
শুই থাক শুই থাক মই হে এতিয়া গৈ একযাম দিব লাগিব।
উ, ভাল
শান্তি বেৰাল একযাম দিব লাগে।
ভালে হৈছে বহুত ভাল হৈছে।
কি কৰে বহুত অশান্তি লাগিছে।
এ
এয়া মজা ক আৰু এয়া লাগিব আজি বহুত অশান্তি হৈ যায়।
উম।
কান্দিবহে মন গৈছে।
কিয়?
এ একজাম এসোপাৰ পৰা কি কবি আৰু একজামসোপা। উম। ভয় লাগিব চোন এতিয়া। কাটি ত এতিয়া ভালে লাগি আছে ইমান কাটাৰ দৰকাৰ নাই। মানে প্লেনটো কি কি কৰিবি আৰু কাটিলে কি হ'ব ন? চিধা যাবা।
অ তই যে মুভি চুভি স্ক্ৰিপ্ট ভাবি থাক যে এটা ক আক।
ক পাৰিবি ক। অ ক ক মজা লাগিব।
তুৱা ত মানে যটো মেইন হেৰি আছে মেইন বা যটো উ কাহিনী মেইন হে থাকে।
আহ।
মই তেনেকুৱা ধৰ ভাবি আছো। উম।
কৰিম মানে উম। অঁ কোনে আহিব?
তোৰ পাহৰি যোৱা বেমাৰ মানে- মানে কোনটো আছিললি? কোনটো নকলি গম নাপায়। আহ ত ইনচবনিয়া থাকে। সি জীৱনৰ পৰা বহুত মানে তাৰ হেৰি আৰু। নেমে নেম দুখ তাৰ জীৱনত ইনসনিয়া আছে। সি ইনঞ্চমিয়া আছে বুলি গম পায়, কিন্তু সেইটোও মাজে মাজে পাহৰি যায় হা সেইটো গম পায় ইনঞ্চমিয়া আছে, কিন্তু মাজে-মাজে পাহৰি যায়। তেওঁ এতিয়া উ চলি আছে। তাৰ বছেও তাক মানে অশান্তি পাই যায় মাজে- মাজে এইটো কাৰণে সি কেতিয়াবা মিটিংটো কিবা কৰি থাকিলে কৰি থাকিলে মন চুপ হৈ যায় আৰু বন্ধ হৈ যাযব পাহৰি যায় এতিয়া কি কৰিব লাগেত ঘৰ যায় এয়া তাক অলপ নে গালি মাই থাকে। কথা দিলো। বুজে যাম সেই আৰু তোৰ চলি আছেত তাৰ মানে এ ইণ্টাৰ্ণ আছে হা তাৰ তলত কাম কৰে ইণ্টাৰ্ণ আছে ইণ্টাৰ্ণটো মানে ইণ্টাৰ্ণ টো না ইণ্টাৰ্ণ জনি নে সেইটো ভাবি আছো মই হা একোবা হয় আৰু হা ত মানে সি সি মানে ইয়াৰ লগতে ভালকে কাম কৰে ই মানে ই ভালকে কয় কথা কয় আৰু বেলেগে আৰু বছৰ মানে-মানে পিছতে পৰি থাকে আৰু ই কিন্তু পিছত পৰি নাথাকে
ক তাৰ পাছত তই চত কিছ ভূতৰ বনাম ভূত তই কেনেকে হ'ব
ৰ-ৰ-ৰ ভূতৰ কেনেকেৱনাম গম পাইছো ক আছো মই হয় এতা ইনঞ্চমিয়া আছে তাৰপিছত সি মানে কি হয় সি মানে এনেকুৱা ফিল কৰে তাক কোনোবাই চাই আছে আমাক পাইছানে উম
তাৰ পিছত চাই আছে আৰু হা তাৰপিছত এই ৰ চাই থ নিচি এ এনে বাৰটাাৰ বাহ বহ এনে হেৰি খাই আছিল উম বিাৰ খাই আছিল চাই এ আন্ধাৰ আৰু দুটা জিলিকি আছে। তাৰপিছত বহুত আন্ধাৰ মুখখন মেলি দাঁত কেইটা অলপ জিলিকি আছে কলা মানুহ- বিলাকৰ তেনেকুৱা নাহে কে- নিচিনা দেখিছে, তাৰপাছত সি সেইটো দেখাৰ পিছতনে চ'ক খাই দিছে ন এনেকে পিছত বিয়েৰ বটলটো চাই আৰু ভাঙি গল সি বিয়েৰ বুটল চাই তাত আকৈ চাই সেইটো নাইকিয়া হৈ যায়।
তাৰপাছত।
তাৰ মানে তোৰ-
পিছা কৰা ষ্টাৰ্ট কৰে কোনোবা আৰু অ।
তাৰপিছত সি মানে সেই কথাটো এতিয়া দেখিছে প্ৰথমতেটো এনে লয় আৰু হা তাৰপিছত সি আৰু দুদিন মানুহ তাৰে গৈছে কিবা এটা। সি মানে তাৰ কিবা এটা প্ৰেজেণ্টেছন আছে কিন্তু- সি সেইটো তাৰ মানে দিয়া নাই। তাক দিয়া নাই তাৰ আছিল যেনে কিন্তু তাৰ বেলেগ এটাক দি দিছে মানে এই ৰত থাকে ন সেইকাৰণে দি দিছে আৰু। অ। তাৰ সি পোৱা নাই সি আৰু এই গুচি গল তাক মানে কৈছে কি ঘৰত যোৱা ঘৰত যোৱা আৰু ৰেষ্ট কৰাগে ভালে হে পাব লাগে। সি কেনেক গুচি গৈছে। গৈ আছে আছে আছে আছে- এনেকে এ অলপ ৰাতি আৰু ৰাতি আৰু গধূলি আৰু। গৈছে - গৈছে- গৈছে। এনেকোৱা ফ্ৰেণ্ড বিলাক থাকে ন সেইটো ৰখি গল আকৌ পিছফালে গৈ পেলাই এ চালে সি নাই।
তাৰপাছত
তাৰ পিছত এই ভাবিছ কি অহ ', মোৰটো এতিয়া কি হ'ব বাৰু। তাৰ - তাৰ আছিল তাৰ লগত সিয়ো তাই তাৰ আগতেও তাৰ আগতেও মানে দেখাই দিম আৰু তাক সি তাক মানে কয় কি ঐ মোৰ কিবা হৈ আছে মই এ সখি আছ গৈছে এ হ তই দিয়া নাচ চাগে সেইটো একো নহয় সি কয় কি তাৰপিছত সি কি মানে নমিন অহ ', নহয়- নহয় সচাকে হেৰি হৈছে কিবা, মই দেখি আছো সি কৈছে বল আজি বিচাৰুংগে যাম সি বিচাৰিব বিচাৰিছো পাৰ গাড়ীত মানে ক'বাত গৈছে আৰু সি গৈছে- গৈছে গাড়ীখন মানে লগতে চলাই আছে সি এনেই এনেকে অলপ টোপনি যোৱাৰ নিচিনা হৈছে আৰু টোপনি যোৱাৰ নিচিনা হৈছে টোপনি টোপ - টোপ চকুত সচকে মানে শুই থকাৰ পিছত সাচকে উঠে ন উঠিবলৈ দেখে কি তাৰ ভৰিত ম কিবা এটা সোমাই গৈছে কাথৰ টুকুৰা এটা। আৰু দেখিছে কিনাৰত গাড়ীখন এনেকে শিলত পালটি খাই পৰি আছে আৰু লগৰটোৱে এই সি এনেকে তাৰ মানে
অহ ', - অহ ', - অহ ', - অহ ', চাগে চোন চান মানে
কেনেকুৱা মানে সি একদম এনেকুৱা এটা হেৰি এটাত পাইছে মানে এনেকুৱা এটা ৰাস্তা এটাত পাইছে আৰু চব ইফালে ৰাইট লেফট একদম জংঘল - জংঘল আৰু -আৰু একো গাড়ী আহা নাই। খি
অহ ',
তাৰছত আৰু কি আৰু তাছত হি একদম আৰু ভয় খাইছে কি হব- কি হব ভৰি মানে অলপে কাট খাইছিল বেছি কাট খোৱা নাই আৰু সোমাই যোৱা নাই একদম অলপ কাট খাইছে আৰু কাট খোৱাটোৰ পৰা মানে উঠি গল সি মানে কিন্তু সি বলে এইটো কি হ'ল। সিটো ভাবি আছে কি এইটো ই কৰিছে এইটো কি বুলি কয় হি কৰা আৱাজটো বেলেগ কুটোক কুটুক তেনেকুৱা আৱাজ ওলাই ভয় লাগি যায় সি তাছত আহ গাড়ীখন তেনেকে। পাল্টি আছিল সি চিধা কৰে গাড়ীখনৰ ইঞ্জিনো কিবা কৰে। তা খনৰ ইঞ্জিটো চলা বস্তা। ষ্টাৰ্ত কৰিব চেষ্টা কৰে - চেষ্টা কৰে অন নহয়।
অহ।
তাৰপিছত এনেকুৱা সি মানে স্তাৰ্ত হয় এনেকুৱা জংঘলৰ পৰা যেনে তেনে ওলাব লাগে আৰু তাক মানে পিছফালৰ পৰা হণৰ্ণ কৰি আছে সি মানে। বস্তু ভোট আও সি কেনেকে ওলাল। ৰাস্তাত। ৰাস্তা সি এক জেগাত মানে এটা ঘৰ পাব। জঙ্ঘলৰ মাজে মাজে। হয়। কিন্তু মানে। মানে আমাৰ পৰিছে মানে সি। কৰি কিন্তু নাই ত গাড়ীখন চলাব নোৱাৰে গাড়ীখনৰ পৰা এতিয়া সি লাইট তৰ্চ এটা আছিল মানে হেৰি আৰু কিবা এটা উঠাল আৰু কি উঠাল কিবাটা উঠাল আৰু। বেগ এটা লৈ আছে পানী চানী আৰু সি চিধা চিধি গৈ আছে ৰাস্তা কিন কিনে। সি বহুত এনেকে লেচাই গছৰ সিফালে দেখিলে কিবা ধোৱা ধোৱা ওলাই আছে, স কিবা আছে চাগে সি মানে।। মখোৱা নিচিনা সেইাল গুি।
অ'
মান আৰু পোন্ধ অ'।
এ তাই কৈ আছিলি হেৰি, তাৰপিছত সি ধৱা ধৱা দেখিল, তাৰপিছত সি লাহেকে যাব ওলাল।
আৰটোছত খবৰে।